অ হয় বাইদেউ কওকচোন কি কৰি আছে?
অঁ' মোৰ মানে বহি বহি মানে আমনি লাগিছে যে এনেই মানে অকমান খোজকাঢ়িছো আৰু।
অঁ' বাইদেউ আৰু আপোনাৰ এটা হয় হয়, অঁ' আপোনাৰ মানে- এটা কথা মই জানিব বিচাৰিছোঁ।
কৈচোৱাচোন কৈ যোৱা কি কবা?
মানে উম
কৈ যোৱা?
স্বচ্ছতা মানে বাবে আমি কি কি কাম কৰিব লাগিব আপুনি জানেনে?
মানে স্বচ্ছতাৰ বিষয়ে।
স্বচ্ছতাৰ বিষয়ে হয়।
হয় নেকি, মানে স্বচ্ছতাৰ মানে হ'ল এটা চাফ চিকুণতা বিষয় আৰু নহয় জানো।
হয় হয় হয়।
অঁ' এতিয়া আমি চাফ চিকুণতা হ'ব লগীয়া হ'লেতো আমি নিজেই মানে প্ৰথম আমি নিজক চাফ চিকুণ কৰি ৰাখিব লাগিব। যদি তুমি নিজে অঁ' প্ৰথম কথা মানে এটা কথা আছে নহয় উপদেশতকৈ আৰ্হি ভাল নহয় জানো।
হয়।
নিজে চাফ চিকুণ হৈ নাথাকা তুমি আনৰ উপদেশ দিলে জানো কোনোবাই মানিবনে বাৰু, কোৱাচোন। কেতিয়াও নামানে। সেইটো কাৰণে যিমান পাৰা সদায় নিজে পৰি প্ৰথমে নিজক পৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবা। অঁ' কোৱা, অঁ'।
হাত দুখন আমি ধৰ চাবোনেৰে ভালদৰে ধুব লাগিব নহয় জানো। চাবোন, তাৰ পিছত ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে আমি হাত ধুবলৈ পাহৰি যাব নালাগিব।
তাৰপিছত আমি নখ চুটি কৰি ৰাখিব লাগিব। নহয় জানো, কাৰণ টো নখৰ ভিতৰত আমাৰ
জাবৰ পেলোৱা ঠাইত হে পেলাব লাগে, নহ'লে ডাষ্টবিনত- পেলাব লাগে, নহয় জানো আৰু সদায় পৰিষ্কাৰ পৰি পৰিচছন্ন
অঁ' কৈ যোৱা, অঁ' টো তোমাৰ তোমাৰ এতিয়া শুনা এতিয়া বাৰিষা বতৰ সময় নহয় জানো, এতিয়া বৰষুণ ঘন হৈছে কাৰণ তোৰ যদি তোমাৰ ওচৰত জাবৰ জোথৰ থাকে তাৰ পৰা কি হ'ব কিছুমান মহ, মাখি এইবিলাক উৎপন্ন হ'ব পোক পৰুৱা উৎপন্ন হ'ব, নহয় জানোঁ। যেতিয়া সেইবোৰ যেতিয়া ঘৰৰ ওচৰতে থাকি থাকিব দম হৈ। তেতিয়া তাত মাখি বিলাকে কণী পাৰিব, পোক বিলাকে কণী পাৰিব তাৰ ফলত কি হ'ব আমাৰ সেই বীজাণু বিলাক মানে মহ' বিলাক আমাৰ ঘৰৰ ভিতৰলৈ সোমাই আহিব। আমাৰ মানে বহুত ক্ষতি কৰিব, সেইটো কাৰণে কি ওচৰত একো বস্তুৱে ৰাখিব নালাগে- লেতেৰা আৰু বিশেষ সেই এতিয়া আমাৰ মানে ঘৰৰ ওচৰত মানে নলা নৰ্দমা থাকিব নালাগে। কাৰণ তোৰ তাত মানে মহ' মাখি বিলাকে কি কৰে কণী পাৰিব, কণী পাৰিলে অঁ' পোৱালি হ'ব আৰু সিফালে মানে কি হ'ব জানানে আৰু এটা মানে আটাইতকৈ ডাঙৰ যেতিয়া জংঘলৰ মাজত আমাৰ মহ' বিলাকে মানে মানে মেলেৰিয়া মহ' বিলাক জানাই নহয় এন এনিফিলিছ মাইকী মহ বিলাক। এ কি কৰিলে কামুৰিলে আমাৰ মানে মেলেৰিয়া জ্বৰ হ'ব, হয়নে। মানে অঁ' অঁ'। এনকে ফ্লাটিছৰ কাৰণে হয়। মানে সেইটো কাৰণে কি কৰিব লাগে জানানে সদায় আমাৰ মানে শাল চাল বিলাক মানে ঘৰৰ ওচৰত ৰাখিব নালাগে। আৰু, বিশেষকে কচু বিলাক কাটি পেলাব লাগে, তাৰমানে কচু পাতত মানে মহ'ৰ পৰিমাণ বেছি জমা হৈ থাকে।
হয় হয় আৰু এটা কথা গম পাইছে নে বাই আমাৰ ধৰক পৰি কথা এটা কওঁ আমাৰ পৰিৱেশত যদি কিবা জীৱ জন্তু আৰু গছ গছনিবোৰ যদি আমাক ৰাখিব লগা হয়। আমি কৰা হয় আমি গ জীৱ-জন্তু জীয়াই থাকিবলৈ বা হলে আমি কি কৰিব লাগে জানাই গছ-গছনিবোৰ থাকি মই গছ-গছনিবোৰো থাকিলেহে মানুহ থাকিব পাৰিব হয় নে নহয় কওকচোন, যদি আমি
পৰিবেশৰ লগত' মানে গছ আৰু মানুহৰ ওতঃপ্ৰোত সম্বন্ধ আছে।
সেয়েহে আমি কি ক'ৰিব লাগিব' আমাৰ চৌপাশে চাৰিওফালে আমি গছ-গছনি সমূহ আমি দুৰু লাগিব আৰু বিনা কাৰণ সেই সমূহ কাট ধ্বংস কৰিব নালাগে। আৰু আমাৰ চাৰিওফালে থকা ধৰক বিভিন্ন ধৰণৰ জীৱ-জন্তু আৰু পশু পক্ষী প্ৰতি আমি সদায় সদয় হ'ব লাগে। সদৰ ভাৱ জগাব লাগিব আৰু ধেমালি কৰি সিহঁতক খ তুৰিব নালাগিব, সিহঁত খং তুলি লব লাগিব হয় আৰু ধৰক বানপানীৰ সময়ত ধৰক বাণ ৰক্ষাৰ বাবে, বনা পৰা ধৰক জনাঞ্চললৈ ওল বন্যপ্ৰাণীবোৰক আমি ৰখা দিবলৈ চেষ্টা কৰিব লাগিব হয় ন
আমি চেষ্টা কৰিব লাগিব। তাৰ মানে শুনা বনৰ বনৰ মানে আমি যদি জংঘল আমি যদি অৰণ্য ধ্বংস কৰোঁ তেতিয়া বন্য প্ৰানীবোৰ ক'ত থাকিব নহয় জানো, মানে জংঘল ন আমাৰ তেতিয়া মানুহৰ মাজলৈ গুচি আহিব। এতিয়া যে কেতিয়াবা হয়' কাজিৰঙা যেতিয়া ৰাচ উদ্যানত যেতিয়া পানী হয়, বা মানাহ আমাৰ পবিতৰা আভয়াৰন্যত যেতিয়া মানে হে পানী হয়' তেতিয়া মানে কি হয় জানেনে' তাৰ জীৱ-জন্তু বিলাকে থকা ঠাই বিচ চাৰি আমাৰ মানুহৰ মাজলৈ আহিবই লাগিব। নহয় যে মোক
হয় হয় হয়, আৰু এটা কথা প্ৰাকৃতিক পৰিৱেশৰ সুস্থ কৰি ৰাখিব হয় হয় আৰু ধৰক প্ৰাকৃতিক পৰিৱেশু কৰি ৰাখিবলৈ হলে আমাৰ পৰিৱেশত থকা ধৰক
অ' জীৱ অ' বনাঞ্চল বোৰ আমি সংৰক্ষ কৰিব লাগিব এতিয়া যেতিয়া বানপানী হয় শুনাচোন' শুনা' বান পানী যেতিয়া হয়
হয় হয়।
তেতিয়া মানে কি হয়' জীৱনৰীয়া জীৱবিলাক তাত থাকিবলৈ মানে অসুবিধা হৈ যায়। আৰু ওলাই আহে, এতিয়া মাজে মাজে যে আমাৰ বাঘ বিলাক যে আহে মানুহ খাই অনিষ্ট কৰে গৰু ছাগলী খাই পেলাই কিহৰ কাৰণে' তেওঁলোকে মানে অৰণ্যত মানে অভয়াৰণ্যত বা ৰাষ্ট্ৰীয় উদ্যানত থাকোঁতে মানে তেওঁলোকে মানে থকা সুবিধা হৈ যাইগৈ।
হয় হয় হয় ঠিকে কৈছা, আৰু আমি সেইবোৰৰ প্ৰতি হয় হয় নিজকে মানে সদা সতি বা তয়ান কৰি আমি কিছুমান কৰোণা কামো কৰিব লাগিব হয়নে আমি আমাৰ শিক্ষাগুৰু ধৰ জ্যেষ্ঠক সদায় আমি সন্মান কৰিব লাগে' অকমান কৰিলেহে আমি আমাৰ লৰাটোৱ শিক নহয় জানো? আৰু পিতৃ মাতৃক শিক্ষা সন্মানীয় ব্যক্তি তথা বয়োজেষ্ঠ মানুহৰ সৈতে কথা পাতোতে আমি উচ্চস্বৰে কথা পাতিব নালাগিব হয় নে নহয় আৰু
ভাল কথাটো এইটো তুমি শিকাবা আক কোনোবা তুমি তুমিয়ে নহয় আমিও শিকিব লাগিব বা কেতিয়াবা আমাৰো কি এনেকুৱা হয় জানানে এ কেতিয়াবা কথা পাতি আমিও মানে কেতিয়াবা অ মানে ডাঙৰ মানে কৈ পাতা যায় যে আচলতে আমি পাতিব নালাগে আমি সদায় নম্ৰ মানে আচৰণ কৰিব লাগে সক সকলোকে কাৰণ আমি ডাঙৰক মানে ডাঙৰ ব্যৱহাৰ কৰিব লাগে সৰুক মানে সৰু হিচাপে মৰম কৰিব লাগে তেতিয়াহে আমাৰ পৰা সেই মানে তেওঁলোকে শিকিব কৈ যোৱা কৈ যোৱা
নহয় জানো
লাগিবতো কিয় নালাগিব
বিধ্বংস প্ৰাকৃতিক দুৰ্যোগ যেনে বিধ্বংসী অগ্নিকাণ্ড বানপানী ধুমুহা আদি সম্পৰ্ক আ ওচৰ চুবুৰীয়াই উপযুক্ত ব্যৱস্থা ল'ব লাগে
এ মানে হয় শুনা এতিয়া তুমি মই ভাবিলেও নহব নহয় জানো বা আমিতো ভাবিছোৱে নহয় নহলে আমাৰ ওচৰ চুবুৰীয়া চুবুৰীয়াৰ লগত আমি যদি সমিলমিলৰ মাজত থাকো তেতিয়াহে তেওঁলোক আমালৈ আগবাঢ়ি আহিব কাৰণটো তুমি যদি অ তোমাৰ তুমি যদি নিজে যদি মানে সেইখিনি নকৰা তেতিয়া তোমাক কোনো মানে তোমাৰ পিছত নাথাকে বা
আনাদে আৰু শিক্ষা আৱদ্ধতা নিয়মানুবৰ্তিতা আৰু ধৰক সময় নিয়মানুবৰ্তিত সমাজ সেৱিকা এই বস্তু খিনি আমি কৰিব আমি কেনেকে পাৰিম হয় জানো হয় নে নহয়
বাৰু হ'ব বাৰু সেইখিনি থলো এতিয়া মই এটা কথা কওঁ তোমাক শুনা
কওক চোন কওক
তুমি যে সকলো সময়তে যে উ মানে এ কিছুমান কথা ভাবি থাকা বা চিন্তা কৰা উম উম যে মই আজি অমুকটো কৰিম মই আজি তমুক টো কৰিম আচলতে কি জানা আমি ভবা মতে কোনোতো কাম নহয় কিন্তু আমি অ কেতিয়াবা হয় কেতিয়াবা নহয় আমি এতিয়া মানে যিখিনি কাম কৰো সেইখিনি আমি ভাবি চিন্তি কৰিব লগা লাগে
কামটো আমি আনক ওপৰত নিৰ্ভয় কৰিব নালাগে নিজে নিজৰ কাম খিনি আমি নিজে কৰিব লাগে যি পাৰা তুমি নিজে চেষ্টা কৰিবা
হুম
আজি মই মানে পাচলি বিক্ৰী কৰি বহুত কেইটা পইচা পালো নহয় জানো কিন্তু সেইটো পইচা এদিনো মই ঘৰ ঠিক তেনেকে মই কাইলৈ কি কৰিম জানা কাইলৈ মই মানে এ এফালে যাম বুলি ভাবি আছো মানে তাত গৈ মই কিছুমান মানে আমাৰ গোটৰ মানুহ লগ পাম তেওঁলোক তেওঁলোকৰ লগত মই যথেষ্টখিনি কথা পাতিম বুলিয় ভাবোঁ ভাবি আছো যে গোটটো যে আমি এৰ বিশ্ব পৰিৱেশৰ দিনা পৰিবেশৰ দিনা দিৱসৰ দিনাখন যে আমি গছ পুলিবিলাক ৰুলো তেওঁলোকেনো কেনেকে ৰুলে আমি মই চাবলৈ যাম মানে আৰু মোকো মা দিছে যে বাইদেউ আপুনি আমাৰ টালৈ আহিবচোন আমি অলপ পুলি ৰুম। সেইটো কাৰণে মানে আমি পুলি ৰুইছিলো যে আপুনি চাই যাবহি আম আপোনালোকে ৰোৱা মতে আমাৰ হৈছে নে নাই চাবহিচোন। তেনেকে কৈছে মই মানে কৈছো বাৰু ঠিক আছে মই কিন্তু পিছবেলাহে যাব পাৰিম মই আগবেলা যাব নোৱাৰিম। গৈ মই তেওঁলোকৰ লগত মানে পাতিম কথা তেওঁলোকৰ গোট গোটটো উন্নয়নৰ কাৰণে তেওঁলোকে কি কাম কৰিছে আমাৰ গোটটো উন্নয়নৰ কাৰণে মই কি কাম কৰিছো। গোটেইখিনি মানে ভাৱ বিনিময় কৰিমগৈ ভাৱ বিনিময় কৰিলে তেতিয়া মই তেওঁলোকৰ গোটৰ পৰা মোৰ ন নজনা কথাখিনি শিকি ল'মগৈ আৰু মোৰ গোট পৰা তেওঁলোকে নজনা কথাখিনি শিকি লব, কিমান এটা ভাল লাগিব নহয় জানো! অ' মানে সমমিতা মানে সমমৰ্মিতা হিচাপে মানে কাম কৰি গ'লে সকলো কামে আমি আগুৱাই নিব
আৰু এটা কথা বাইদেউ শুধো ছেমাৰ শিশু শিক্ষণ শিক্ষণ প্ৰণালীৰ বিষয়ে আকৌ শিশুৰ
শিশু শিক্ষণ শিক্ষণ প্ৰণালী শিশু শিকন শিকন প্ৰণালী বুলি মানে সচৰাচৰ এটা শিশু যেতিয়া জন্মৰ পিছৰ পৰাই শিকিব। পাৰে নহয় জানো যেনে আমি কিতাপত পাইছিলো। মানে তেওঁলোকে জন্মৰ পিছৰ পৰা যে তেওঁলোকে যে কান্দে যে হয়নে কান্দা লগে লগে তেওঁলোকে মানে আ তেওঁলোকে কান্দিলে আমি অনুভৱ কৰোঁ তেওঁলোকৰ কিবা এটা হৈছে নহয় জানো বা তাৰপিছত লাহে লাহে তেওঁলোকে উহঃ আহঃ কৰি বা হাতৰ কিবা এটা বা হাঁহিব ধৰে নহয় জানো।
হয় হয় হাত ভৰি চলাচল কৰে। হয় বাইদেউ হয় হয় প্ৰথমে সিহঁতে আমাৰ অনুকৰণ কৰে অনুসৰণ কৰে নহয় নে বাইদেউ।
আৰু সি তেওঁ
হয় তাৰপিছত মানে কি হয় অ' তাৰপিছত হাত ধৰি চলাচল কৰে ন। তাৰ পিছত এবছৰ পিছত কৰে তাৰ পিছত আপোনাৰ কি হয় মাতবোৰ ফুটি উঠিব চেষ্টা কৰে। নঃ মাত বোৰ এটা দুটাকে ওলাই হয়নে প্ৰথম মা প্ৰথম পত
হয় তাৰ পিছত তেওঁ
অ' মা প্ৰথম কয় মা দিতা নহয় জানো।
অ' প্ৰথম তেওঁলোকে মা বুলি বোলে মাতে। অ' নহয় জানো আমিও পাইছো বাৰু আমাৰ নিজৰ ল'ৰা- ছোৱালী ছোৱালীক ডাঙৰ কৰোঁতেও পাইছো আমি সেই শব্দটো তাৰ পিছতে ক্ৰমানয়ে ক্ৰমানয়ে তেওঁলোকে অন্যান্য কথাবোৰ শিকে আৰু সচৰাচৰ কি জানা মানে ঘৰৰ পৰিয়ালৰ বিশেষকে মাকৰ পৰাই প্ৰথম। শিকে তেওঁলোকে শিকা আৰম্ভ কৰে কাৰণ তো মাকৰ কোলাত থাকিয়ে তেওঁলোক ডাঙৰ হয় যে। সেইকাৰণে মাকৰ সকলো খিনি শিকি লয় তুমিওতো নিশ্চয় তেনেকেই শিকাইছা? তোমাৰ ল'ৰা-ছোৱালীক নহয় জানো সেইকাৰণে মানে তুমি ভাল কৰিলেহে তোমাৰ ল'ৰা -ছোৱালী ভাল শিক্ষা হ'ব সেই চেষ্টা কৰিবা দেই চেষ্টা কৰিবা।